হেল্ল'
আহ গাহ গাহৰি চালা?
অ গাহৰিটো চালেও ঠিকে আছে এই লগৰটোক দিছো স বহিব।
অ ঠিকে আছে আৰু হেৰি ৰামৰ হাঁহ হাঁহ কেইটামান আৰু চাব লাগিছিলে নহয়।
আ মই হাঁহ এতিয়া নন খা এতিয়া একেবাৰে এতিয়া মুৰ্গী পোৱালি আনিম এতিয়া। মুৰ্গী পিয়া মানে ভম দিয়া। পইচা পাতি নাই কাইলৈ আকৌ মই এফালে যাবলগীয়া আছো এ তাৰ তাত গৈ আহিমগে কাইলৈ ই মানে আজ- লৈ যাব আজি নহয় কালিলৈ আনিব বোলে।
অ কাণ একেতে এতিয়াতো এইকেইটা ডাঙৰো হৈছে এইফালে ফাৰ্মখন আৰু অকন বঢ়াব লাগিছিলে। এইফালে নাৰ্চাৰীটোও কৰিব লাগিছিল গছ কেইডাল লগাব লাগিছিলে।
আহ সেইটো হ'ব হা
এইখিনি নাৰ্চাৰী গছ পুলি আনি থোৱাই আছে এইখিনো পেকিং কৰিব লাগিছিলে।
অ সেই কেদাল চাব লাগিব খাই দিয়া বৰষুণে আহি আছে। ত কি কৰা এতিয়া বৰষুণ
উম
নহলে কেনেকে কি বস্তু আনে।
এই ফাৰ্ম খনৰ কাৰণো এতিয়া আমাৰ যিমানখিনি আমাৰ ইনকামৰ কাৰণো এইখিনি ঠিক কৰিবই লাগিব।
উম সেইটো কৰিব লাগিব।
এইখিনি পোৱালি খিনিতো ডাঙৰ হৈছে এইখিনি একচাইড কৰি আৰু টামাত আনি এক চাইডে বহাই দিলে,
অ
ষাঠিটা মান আৰু বহাব লাগিব।
অ
উ কাষ্টমাৰ এইফালে ওলাই আছে। কাষ্টটেমাৰ ওলাইে আছে এইখিনি এতিয়া এইখিনি দিব পাৰিলেতো খালী হৈ- যাব। তেতিয়া আৰু অলপ পানী ভৰাব লাগিব।
উম এইটো সেইখিনি আৰু অলপ ডাঙৰ হলে- ৰখাই দে গাহৰিটো চাই লওঁগে কাইলৈ গৈ আৰু এটা ল'ব পাৰিলে ঠিক আছিলে। দুটা দিব পাৰিব।
সেইটো হৈ যাব। এনেকাে এনেকা দামত পালে তেতিয়া আৰু এটা ল'ব- যাব। আৰু কেইদিনমান পিছতে ল'ব পাৰিব।
তোমাৰ চিজন এইটো যে দাম এতিয়া কমিছে বোলে চবৰ। শুনা মতে ইয়াত চবতে বোলে দামতটো অলপ কমেই এতিয়া।
অ তেতিয়া হ'লে আৰু এটা ল'ব পৰা যাব।
অ সেইটো সেইটো মানে পুহিলেই হ'ল।
অ অ দিলেই হ'ল তাক একো দিব নালাগে। দান- পানী সি চব খৰচ সি কৰিব মই খালি তাক বস্তুতটো নি পেলাই দিলে হ'ল সি পুহিব। কবি
তোমাৰ লগৰটো তা'ত দিলেই হ'লগৈ?
অ তাক দিলেই হ'ল গে সিয়ে পুহিম বুলি কলে। সি মানে কালি চাই আহি এ আজ- চাইছিলে মানে তাৰ হাতত পইচা নাই কাৰণে সি মই ফোন কৰোতে কলে মোৰ হাতত পইচা নাই মই চাই আহিলো। ঠিকে আছ- ছে। অ ঠিক আছে তই জি পোহ লৈ পেলাই মোক দি দিয়া মই পুহি পেলাই ডাঙৰ কৰিম তেনেহলে। আন্দা ব্ৰইলাৰ দানা আছে, মুৰ্গী আছে চিন্তাই নাই সি মানে কৈছে মোক পাই ডাঙৰ দীঘল কৰি দিম। আৰু সি তাৰ পাই তাৰ মানে আগতে এটা অনা আছে সেইটো মানে ডাঙৰ হ'ল গে।
অ পইচা কি পে কৰিলা?
অ পইচা দিলো মই। মই ছাৰক পইচা দি থৈ আহিছো কাইলৈ এপাক যাম চাগে, ই মই কাইলৈ চাহ এজেন্ট নাযাওঁ ডাইৰেক্ লগৰটো ফাৰ্মত যাম মানে।
অ তোৰ চাই আহিবা অ।
সিয়ে গৈ সি লৈ আহিব গে।
অ তেনেকে যদি আৰু পোৱালি ছোৱালি আছে সেইখিনি চাই কৰি থৈ আহিবা।
আৰু নাই সাতজনী আছিলে বোলে চব বিক্ৰী কৰিলে এতিয়া এই এজনী আছিলে।
অ অন্য, অন্য ফালেও খবৰ- কৰিলে হ'ল।
অন্যফালে আছে। এতিয়া শুকুৰবাৰে বজাৰ চাবগে লাগিব তেতিয়াহে পাম আৰু। নহ'লে ধৰ তোমাৰ এই দেওঁবৰীয়া বজাৰত পাম কাইলৈ। উম'।
অ', নহয় দেওঁবাৰ বজাৰত কৈ যে তোক সুকুবাৰ বজাৰত বেছিকৈ পাবা কাৰণ সেইফালে হেৰি ইয়াত নহয় জানো, বৰগাঁও বজাৰত নহয়?
নাই দে-দেওঁবাৰীয়া বছৰত আছে সেইদিনাখন মই চাই আহিছো। এই চুকত বহে মানে গলি এটাত।
ওলাই তা'ত?
অ', মই সেইদিনাখন অকলে-অকলে গৈ আৰু খুচৰি চাই আহিছো তা'ত মানে তা'ত বহে।
আকৌ ছাগলীৰ কথাও কৈছিলে যে?
ছাগলীটো নহয় গাহৰিটো দিব পাৰিলে সেইটো লাভ হ'ব অলপ বেছিকে মানে। এবছৰৰ কাৰণে ইনভেষ্ট কৰা এটা হ'ল না?
উম', ছাগলী মানে ছাগলীক এ এই ছাগলী এই কি যে খাচী ছাগলী
অ', সেইটোও এটা আনিব লাগিব। খাচী ছাগলী এটা, গাহৰি পোৱালি দুটা আৰু উম, মুৰ্গী পোৱালি কেইটামান ভৰাব লাগিব এতিয়া।
অ', মানে কি ৰাম ছাগলীতটো বোলে উম, হেৰি নহয়। সেইটো কাৰণে উম, ৰাম ছাগলীটো বোলে নাখায়।
ৰমাগলি নহয় চা ছাগলী এতিয়া এনি থলে মানে অহা বছৰলৈ ঈদৰ সময়ত দামটো বেছি হয় মানে এতিয়া ছাগলীৰ দাম যিটো।
উম'।
মানে এই লগৰ কেইটাই কুৱা মতে ঈদতহে মানে ছাগলীৰ দামটো বেছিকে পাম মানে। আছে এতিয়া পহি থকা। অ', এবছৰ পুহি পেলাই তেতিয়া মানে তোমাৰ ঈদৰ সময়ত বিক্ৰী কৰিলে তেতিয়া মানে অলপ প্ৰফিত টো ওলাব।
অ', হেটোৱেই এতিয়া, মানে এতিয়া গাহৰিটো লৈ আৰু দুটামান চাই পেলাই সেইকেইটাও ঠিক কৰি লৈ আনি থৈ তাৰপিছত মানে কি এই আগৰ চাইজতকৈ মানে অকমান ডাঙৰ আনিব লাগিব।
আহিব কোতাই
তাতকৈ অকমান ডাঙৰ চাইজো আনিলে
অ'।
এতিয়া মানে হেৰি হৈ যাব।
ডাঙৰ আনিলে আকৌ দামটো বেছিকে পৰে নহয়।
খোৱাটোৰ ওপৰত ডিপেণ্ড কৰে। এটা এই দুটা যে--এই দুটা আনোতে কেনেকুৱাছে? চেৰা আছিলে বেমাৰি
হয় ঔষধো খাই থাকিব লাগিব এতিয়া বোলে বেমাৰ আহিছে চিজন টো বোলে বেয়া এতিয়া। এই বাৰিষা বতৰত হেৰি যিবিলাক এতিয়া ফুল-ফুলি আছে মানে ফুলবোৰৰ পৰা অলপ বেমাৰ আহে মানে।
এইটো লাজুকী বনটো আৰু যে এতিয়া পলাশ খুল কাউৰী-কাউৰী ফুলটো যে ফুলে যে?
অ', সেইকেইটত বেমাৰ আহে।
এই মই কৈছিলো যে-যে জাৰ্মী পাতটো? সেই-সেই তয়ে ৰসটো উলিয়াই যা ভাতৰ লগত খানী?
সেইটো ফুল এয়া চিনি নহয়েইটো আনিব লাগিব ক'ত বিচিম এতিয়া ক'ত আছে দেখাও নাই তেনেকে। যিটো ফুলৰ কথা কলা।
নহয় তাৰমানমানে ফুল ব ইয়াতে জংঘলতে পাই আমাৰ ইয়াতে আছে।
অ', বিচাৰিব লাগিব তেনেহলে।
অ সেয়া মুৰ্গী মুৰ্গী হাঁহ চবকে মানে ৰসটো সৰহকৈ উলিয়াই সেইটো ভাতৰ লগত আনি পেলাই খুৱাই দিলে এইবিলাক বেমাৰ আজাৰ নহয়।
অঁ তাই কৰি চাব লাগিব ৰখা। হল বুলি আকৌ তোৰ পৰা আশা কৰি নহ'ব। ঔষধ অলপ কিনি আনি খাব লাগিব। ডক্টৰৰ পৰা ভেকচিন দিব লাগিব টাইম মতে তেতিয়াহে হবগে।
সেইটোৱে আৰু নহয় আমাৰ ট্ৰেইনিঙৰ সেইখিনিও আছে নহয় ট্ৰেইনিঙৰ ট্ৰেইনিঙৰ মোৰ বহীনতো পালো। তাতোতো ল খাই আছে কি কি খুৱাব লাগে। অ সেইখিনি সেইখিনি ইউজ কৰিলে হ'ল। আৰু একচলি আমাৰ কি বৰ্তমান বস্তু কমি আছে আমি তাহতক খোৱা খোৱা খাবলৈ দিয়া নাই। কি কৰি ৰঙালাও যে
অ ৰঙালাও এই সিজাই দিব লাগিব এইবিলাক। মানে তোমাৰ ৰং আৰু হেৰি কি কয় এ কি মোৰ অথনি ছাৰে ক'লে নেকি গ গাহৰিক বোলে শিমলু পাতটো বোলে। শিমলু ফুলটোৰ কথা কলে নেকি? শিমলু ফুলটো খুৱাব লাগে বোলে সিজাই।
শিমলু ফুল ক'ত হয়নো? শিমলু আলুহে হয়।
আৰে নহয়। শিমলু ফুল বুলি কিবা এটা ফুলৰ নাম কলে যিটো ফুল মানে সেইটো খোৱালে বোলে পুটোককে বাঢ়ে বোলে। গাহৰি সেইটো খুৱাব লাগে বোলে
অ শিমলু আলুটোহে শিমলু ফুলটো ইয়াত আমাৰ দেখোন ঘৰতে আছে। কতনো ফুল দেখিছা?
নাজানো কিবা এটা ফুল এটা নাম ক'লে সেইটো ফুল বোলে খুৱাই দিলে বোলে বস্তুবোৰ অলপ মানে শক্তি পায় বোলে।
অ তুমি সুধিবাচোন সেইটো কি ফুলৰ কথা কলে তেতিয়াহলে। মই মই জানো ছজনা পাত খুৱাব লাগে আহ কি পোক চোক যদি হয় বা বেমাৰ চেমাৰ হয় তেতিয়া মানে নৰসিংহৰ পাত তাৰ পিছত এই পাত্ৰ এইবিলাক খুৱাব লাগে। তাৰ পিছত পিয়াজ এদিনতো মই মুৰ্গী পোৱ মুৰ্গী পোৱালি কেইটাক পিয়ঁজ দি আছো।
পিয়াজো আৰু কেঁচাই কেঁচ দিব লাগিব নহলে থেতালি পেলাই পিয়াজৰ ৰসটো উলিয়াই নে পানীৰ লগত চেপি পেলাই খুৱাব লাগিব ন ভাতৰ লগত চেপি খুৱাব লাগিব।
অ পিয়াজ, ৰচুন আকৌ জলকীয়া কেঁচা জলকীয়া মানে কি সিহঁতৰ জ্বলাটো পাব লাগে তেতিয়া সিহঁতৰ ভিত তই জ্বৰটো থাকে যে এইটো এইটো ৰহ দিয়াত যে জ্বলাটো পালে এই ৰচ ৰচুন, পিয়াজ গোট স চাট পাই গলে স সেই জ্বলাটো জ্বৰটো ওলাই যায় মানে লালতিয়াই জিভাৰ পা জিভাৰ পৰা লেতেৰা ওলাই যায় যে। তেহেতৰ জ্বৰটো কমি যায়।
অ হলেও চাওচোন, এতিয়া কি কৰিব পাৰো। তাকে এতিয়া কি হয়গে চাওঁ, সাত মাহ ৰখি সাত, আত মাহ
অটো যদি দায়িত্ব লৈছ তেতিয়াহ'লে বাৰু টেনচন নাই।
উম আহ সেইটোৱে এতিয়া কি কৰিব পাও। হা হা? দানা চানা কিনি দিব নালাগে। সেইবিলাকে ই নিজেই চাই সেইবিলাক। কৰিব। খালি তাক গৈ কালি কিবা এটা খুৱাব লাগে বোলে আমাৰছ হ'ব দে যাম আও যেতিয়া কিবা এটা দিম আও। হ
নহয় যদি সেইটো অ নহয় নোকোলা সাত মাহৰ পিছত
একদমছে অ নাই নাই কৈছ তই আগতীয়াক পাৰ্টিটো দিবাগিব হ'ব তেনে মই কাইলৈ যাম নহয় পাৰ্টিটো দিম দে। না না সেই সাত মাহ পাছত পাৰ্টিটো মই তাপা লম বোলো পায়। অ এতিয়া মই তাকক অলপ পাৰ্টি খোৱাই দিম সেইটো কাত কুত হয় যাব।
উম উম উম উম অ পিছে লগোকো কব নোৱাৰে আও যে মোক নিদিলি পাৰ্টি
আৰু হা
পিছলে ক'বইই নোখোৱাই দেই।
সেইটোতো লাগিবই বোলে মই মই ডাঙৰ কৰি দিলো। তম পাৰ্টিও নুখোৱালি একো নকৰিলে। ঠিকে আছে কোৱা ৰাস্তাতোত,
হা হা
আহ কোৱা ৰাস্তাতো নথবা পাৰিলে সোনকাল যে সোমবাৰলৈ যদি হয়গৈ কিবা যদি কৰিব পৰা যায় তেতিয়া সোমবাৰলৈ মাতি দিবা। সোমবাৰে বিৰ্থডে টোলৈ বাইচন যদি বাইচন যদি বাৰডে কামটো হৈ যায়।
অ
তেতিয়া মাতি দিলে হ'ল।
হয়, মই কথাটো ভাবি আছো মইতো সিমানখিনি সি কৰি আছে।
অহ
হা?